কি খবৰ তোমাৰ?
উম, খবৰ ভাল মোৰ। তোমাক কেনে?
মোৰ ভালেই। তুমি ক'ত আছা তুমি এতিয়া বাহিৰত নেকি?
উম, বাহিৰত মানে ঠিক বাহিৰত নহয় আৰু।
নহয় কিবা মাত আহি আছিলে সেইকাৰণে সুধিলো।
এই এইটো ফেনখনৰ শব্দ আৰু ফেনৰ ফেনখন তাৰমানে চলি আছে ন' তাৰেহাৱাটো মানে ত ' শব্দ আহি আছে। বাকী তুমি ক'ত?
মই ঘৰতে আছো। এনে বহি আছো আৰু কিনো কৰিম ৰাতিপুৱা উঠিলোঁ, উঠি কিনে গা -পা ধুলো, গা-পা ধুই কিনে তাৰপিছত মন্দিৰত গ'লো, মন্দিৰত গৈকিনে অকণমান ৰেষ্ট কৰি আছোঁ। সেইকাৰণে ভাৱিলোঁ তোমোৰ লগত অকণমান কথা পাতি লও বহুত দিন হ'ল কথাপতা নাই।
তাকেইটো।
সেইটো কাৰণে তোমাৰ অকমান কিবা বস্তু জানিব লগাও আছে। সেইটো কাৰণে ফোন কৰিলোঁ ৰ'বা। ক'ব পাৰিবা নে তুমি মোক? মই মানে এটা সৰু ব্যৱসায় এটাও আৰম্ভ কৰিম বুলি ভাবি আছিলো। ত' তেনেকুৱাকে কি ব্যৱ সায় আৰম্ভ কৰিলে কি ভাল হয় নে কণ্টেক ক্ৰিয়েচন কৰিলে ভাল হয়। ক'ব পাৰিবা নেকি অকমান কি কৰিলে ভাল হয়?
ব্যৱসায় মানে কেনেধৰণৰ ব্যৱসায় কৰিম বুলি ভাবিছা তাৰ ওপৰত কথা হ'ব।
তোমাৰ পুৰা বছৰ ধৰিব জ্বলিব আৰু। তেনেকুৱা নহয় যে এতিয়া পাৰ্টিকুলাৰ বছৰ ধৰি মানে পুৰা বছৰটো গৈ থাকিব আৰু। ব্যৱসায়টো চলি থাকিব তেনেকুৱাকে।
তুমি এতিয়া সেয়াতে গেলামৰ দোকান দিব লাগিব।
পিয়ামালত ন'?
উম, তাত সুবিধা হ'ব।
তেনেকুৱা দিলে কিমান মান পইচা কি পৰে তুমি ক'ব পাৰিবা নেকি অকণমান? কিবা অভিজ্ঞতা আছে নেকি?
তেনেকৈ অভিজ্ঞতাটো নাই কিন্তু এনে অনুমানত মেবি দহ লাখ মান তাতে হ'ব নেকি? অনুমান কৰি এটা দহলাখ মানটো লাগি অমাক। তোমাৰ দোকানৰ যি বাজেট আহিপিনি তুমি চিৰিয়েল কৰি প্ৰথমতে বাছি ল'ব লাগিব। এতিয়া তুমি ভাড়াতে লোৱা নে কিনিয়ে লোৱা সেইটো চাব লাগিব। প্লাছ তোমাৰ এ দোকানখন বনোৱাত তোমাৰ খৰচ থাকিব। তাত যদি তুমি তাৰ ভিতৰত মাল অনাৰ খৰচ থাকিব। প্লাছ তোমাৰ কিছুমান হেৰি থাকিব জি এছ টি কিছুমান ৰুলচ ৰেগুলেশ্যন থাকে সেই বোৰ মানি কেনে এতিয়া তুমি ৰেজিষ্টাৰো কৰিব লাগিব। তাৰপিছত তোমাৰ ইনকাম টেক্সত ত ' তুমি এইটো কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত তোমাক ট্ৰেড লাইচেন্ঞ্চ লাগিব যদি তুমি কিবা বস্তু কিনা -বেচা আৰু ডাইৰেক্টলি কৰা তাৰপিছত তোমাক তাৰ লগতে তোমাৰ যদি এ ধৰা উম--কি বুলি কয়? টাউন বা চিটি এৰিয়াত বনোৱা তেতিয়া হ'লে তাত তোমাৰ মিঞ্চিপালটি টেক্সৰ কাৰণে তুমি এপ্লাই কৰিব লাগিব। আটাইবোৰ এইবোৰ আহি যাব আৰু মানে বেছিভাগ তোমাৰ এই কি বুলি কয় যে গৰমেণ্ট ৰেগুলেশ্যনৰ আণ্ডাতে তোমাৰ খ হেৰি খৰচ বিলাক বেছি আহি যাব।
তাতে পক্ কাগজে কলম প্ৰক্ৰিয়া বোৰচোন বহুতো আছে। যেনে পইচাও যাব কিন্তু মানে সেইবোৰ কৰিলে মানে সুৰক্ষিত হৈ থাকিব ন' দোকান ত' মানে কিবা পিছলৈও কিবা অসুবিধা নহ'ব আৰু
নহ'ব তাত তুমি ইঞ্চুৰেঞ্চো ল'ব লাগিব বা ইঞ্চুৰেঞ্চ নহ'লেতো আজিকালি। বহুত এ এটা সমস্যাৰ সন্মুখীন হ'ব লগা হয় ইঞ্চুৰেঞ্চৰ তোমাৰ-
ইঞ্চুৰেঞ্চত কি হয় নো কি হয় ইঞ্চুৰেঞ্চত-
ইঞ্চুৰেঞ্চ তোমাৰ বিভিন্ন ধৰণৰ থাকে। তোমাৰ কিছুমান জুইৰ পৰা সুৰক্ষাৰ কাৰণে থাকে কিছুমান তোমাৰ ধৰা লাভৰ সুৰক্ষা থাকে কিছুমান তোমাৰ যেনেকে ধৰা তুমি কোনোবাক এ কিবা এটা বস্তু দিবলে পইচা দিব পৰা নাই তাৰ বাবে তুমি ইঞ্চুৰেঞ্চ- সেইটোও সুবিধা ল'ব পাৰা তেনেকুৱা বহুত ধৰণৰ ধৰণৰ থাকে যদি তুমি জুইৰ পৰা। সময়ে সে অ জুইৰ পৰা যেতিয়া সাৱধানৰ বাবে থাকে সেইটো তুমি যদি লোৱা কিবা তোমাৰ দোকানত জুই লাগি গৈছে। তুমি তেনেহ'লে সেই ইঞ্চুৰেঞ্চৰ পৰা পইচাটো ওলাই আনি কিনে এইটো ক্লেইম কৰি ল'ব পাৰিবা।
আচ্ছা সেইটো মানে দোকানী বিলাককে মানে সুৰক্ষাতটো দিয়ে ন সুৰক্ষাতটো দিয়াৰ কাৰণে হয়। কিজানি জাগে পইচাও দিব লাগিব ন কিবা এটা তেখেতক নহ'লেতো কিবা টো। আমাক সহজত সুবিধাটো নকৰে ন।
নিদিব নিদিব একদম মানসি বা এই অ- যেনেকুৱা ধৰণৰ কুৱাটিলী তেনেকা তুমি মানে এটা মান দিয়ে যিটো প্ৰিমিয়াম বুলি কয়। প্ৰিমিয়ামটো দিলে কি বুলি ক'বা তাৰ পৰা তাৰপিছত- এটা মানে মেচুৰিটি পিৰিয়ড থাকিব তাৰ পিছত- এতিয়া তুমি মানে পাবা সেইটো। মিছৰ্টি পেৰিয়ড তাৰ পিছত তুমি এমাউট - টো ওলাই ল'ব পাৰিবা বা তুমি যিটো যদি তোমাৰ হাতত যদি কিবা অসুবিধা আহি পৰে। তুমি ওলাব পাপাই সটো অভিয়াচ কথা।
আৰু তেওঁলোকে বোলে কিবা পৰীক্ষা নিৰীক্ষা কৰি কিনে বোলে পইচাটো দিয়ে। আমি কিবা ফ্ৰদ তেনেকুৱা কিবা কৰিছো তেনেকুৱা পইচাটো নিজে বোলে।
উ নিদিয়ে নিদিয়ে কেতিয়াবা তুমি যদি নিজৰ ইচ্ছা কৰিছা বোলে আজি মোৰ মন গ'ল মই জুই লগাই দিলো তেনেকে- কেলে নহব। তোমাৰ তাত মানে তুমি এনেকুৱা হ'ব লাগিব যে জুইটো নমোৱা জুই লাগিছে চাব তুমি জুইত জুইটো নুমোৱাৰ কাৰণে পুৰা নিজা হাড্ৰেড পাৰ ট্ৰাই কৰিছা। তাৰপিছত যদি কিবা এটা হোৱা নাই বাুমি তেনেহ'লে সেইটোত সিহঁতে সহায় কৰিব কিন্তু এনে তুমি ধৰা। চ ইচ্ছে তুমি জুই লগাচছ তেনেকুৱা ধ নহ'ব।
তেওঁলোকে সেইটো কেনেকৈ গম পাব আমিতো তেওঁলোকতো সেইটো নেদেখাও নদলেে কেনেকে গম পাব।
সিহঁতে আ ই আগৰ ৰিপৰ্ট আ স চাব নবোলে কেনেকুৱা কেনেকুৱা ধৰণৰ আহিছে বা তাৰ ওচৰত কিছুমান চি চি টিভি কেমেৰা থাকিব পাৰে। সেইবোৰ লব বা ওচৰৰ মানুহক সুধিব- এইটো সিহঁতে বনাব
আচ্ছা তেওঁলোকে কি নিজে আহে নেকি তেওঁোক কোনোবা মানুহক পঠাই দিয়ে আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে
সেইটো মানুহ থাকি কিছুমান। সিহঁতে আহি যায় সেইব সিহঁতৰ আডাৰতে আহে সিহঁতৰ তলত কাম কৰে মানে।
আচ্ছা মানে তেখেতকো মান কিবা এটা পইচা দিয়ে মানে তেখেতকো
অ দিয়ে সিহত অ দিয়ে সিহঁতে আহি কিনে চাই লব তোমাৰ- তাৰ পৰা তোমাৰ যদি কিবা কাৰণত এ ধৰা হেৰি হৈছে। ফুল ভ্ৰান্তি তোমাৰ কাৰণে হৈছে। তেনেহলে তোমাক নিদিব যদি ইন কেচ তোমাৰ আকৌ তোমাৰ কাৰণে ফুলৰ কাৰণে হোৱা নাই তেনেহ'লে পাই যাবা তাত তোমাৰ চাব কিমান ডেমেজছেজ হৈছে তোমাৰ ডেমেজ হোৱা নাই, কিমান ডেমেজ হৈছে সেইখিনিহে তোমাৰ পেমেন্ট কৰিব। যদি তোমাৰ সেইখিনি ইঞ্চুৰেঞ্চ কৰা আছে আদৰৱাইজ তোমাক সেইিন সেইখিনি ইঞ্চুৰেঞ্চ নাই য সেইখিনো পইচা দিব। নিদিব পইচা তাত তেতিয়া চাপোচ তুমি ইনঞ্চোৰেচ তোমাৰ দহ হাজাৰ তোমাৰ হাতত আইটেম আছে তুমি তাৰ মাত্ৰ পা হাজাৰটটা আইটেম তুমিলে ইঞ্চুৰেঞ্চ কৰিছা তেনেহ'লে তো পাঁ হাজাৰৰ আইটেম দিব যদি পাঁচ হাজাৰ ডেমেজ হৈছে বাকী পাঁ‌ হাজাৰত তোমাৰ ডেমেজ হলেও তোমাৰ সেইটো আন্দাৰত নাহিব।
মানে মই চাই চিন্ত কেনে কৰিব লাগিব।
চাই চিন্ততি কৰিব লাগিব সেইটো তোমাৰ তোমাৰ নিজা ৰিক্সাৰ ওপৰত হ'ব যে মই কিমান ৰিক্স ল'ব পাৰিম। আটাইখিনি কৰিম নে তোমাৰ এটা পাৰ্টিৰ কৰিম। আটাইখিনি কৰিলে ইঞ্চুৰেঞ্চৰ এমাউণ্টটো বাঢ়িব। আৰু ইয়াত যদি কম কমকৈ কৰে তেতিয়া কমি থাকিব সেইটোৱে আৰু।
উ। ঠিক আছে এনে মই এইটো কৰিম বাৰু তুমি এইটো কৰালে ভালে হ'ব এইেইটো কাৰণে আৰু সিন্তু তুমি যিটো প্ৰক্ৰিয়াবোৰ কৰা প্ৰক্ৰিয়াবোৰ মই বুজিলো তেনেকুৱাকে কৰিম কাৰণ তেনেকুৱাকো নকৰি মতো অসুবিধাই হ'ব ন। যদি তেনেকুৱা কৰিলো মই যদি সুবিধা যদি হয় মই যদি কিবা লাভ যদি পাওঁ তেখেতৰ পৰাই তোমাৰ কম্পানী পৰাই হওক বা তোমাৰ চৰকাৰৰ পৰাই হওক যদি এইবিলাক যদি মই লাভ পাওঁ পিছলৈ তেনেকুৱৈ মই কৰিম আৰু মোৰ পৰা চৰকাৰে লাভ ল'ব এইতটো কথা নাই কাৰণ মোকতো ব্যৱহাৰ কৰিবলৈ দি আছে ন।
উম।
ত মই বেয়া পাওঁ খায় ভাল পাওঁ কাৰণ মই কিবা চৰকাৰী চাকৰি বা তেনেকা চাকৰি কৰ তোমাৰ ইমান এটা ভাল নাপাও ত তুমি নিজু কলে তেওঁনে কৰিম বুলি ভাবি আছোঁ।
সেইটোয়ে কৰিবা সেইটোয়ে ভাল হ'ব।
আৰু তুমি ক'ব পাৰিব নেকি কোনটো কোম্পানী তোমাৰ মানে ইঞ্চুৰেেঞ্চসটো ল'লে ভাল হয়। কাৰণ ইঞ্চুৰেঞ্চ কোপানীত বহতো আছে ন।
উম।
যেনেকুৱা মাহিন্দ্ৰা আছে তাৰ পিছত তোমাৰ কিবা টাটা চাইছিলোঁ মই। তাৰ পিছত আৰু কিবা মুঠত চিন তেনেকুৱা কিবা কিবি আছে ত' কোনটো পৰা ল'লে ভাল হয়।
উ তুমি তোমাৰ নিজৰ হেৰিয়ৰ ওপৰত হ'ব য এইটো মানে তোমাৰ ওচৰত যিটো আছে সেইটো ললে বেছি ভাল হ'ব কাৰণ তাত তোমাৰ সিহঁৰ সুবিধাটো চাৰ্ভিছটো বেছি ভাল কৰি দিব লাগিব সহঁতে সিহঁতৰ তুমি এইটো সিহতটো নব পাৰিবা কি যদি তুমি বেংক বেংকৰ কিছুমান থাকে ইঞ্চুৰেঞ্চ বা তোমাৰ যদি তুমি বিচাৰা যে মই এ স্মল ফাইনেন্স বেংকৰ পৰা যদি হেই ল তেনেকুৱা ল'ব পৰা‌ বা সেইটো অসুবিধা নাই যে তুমি এইটো যিকোনো ধৰণৰ পৰা লা যিটো তোমাৰ ওচৰত থাকে সেইটো যিটো পাছ প্ৰাৰফমেচন আগতে মানে ঠিকে মানে আৰু মানুহক চাৰ্ভিচ দিছে সেৱা দি আছে সনে ধৰণৰ চোৱা তেনেক এল আই চি থাকে এলই চি তাৰ মেইনলি লাইফ ইঞ্চুৰেঞ্চৰ সেইটো হয় কিন্তু সিহঁতে কেতিয়াবা বেলেগ এইবোৰোত দিয়ে বাই তোমাৰ এইচ ডি এফ চিৰৰ ফালৰ পৰাও দিয়ে নেকি বেংকৰ পৰাও এটো নাজানো ভালকে মই চাব পাৰা সেটো
অ চাবা তুমি এখিনি জানিলা কেনেকে তুমি কি পাঠত পঢ়িছিলা নে ইউটিউবত চাইছিলা নে কৰ'বাত পাই শুনিছা নে তুমি নিজে কৰিছা এইবোৰ ইমান ভালদৰে কব পাৰিছা আজি মোক শুনি লাগিল কিন্তু ভালদৰে বুজাব পাৰিছা তুমি মোক
নাই এনে মাজে মাজে এইবোৰ ইউটিউবত চাই থাকো তাত গম পাই থাকো ইউটিউবত ভিডিঅ দি থাকে ন তোমাৰ যেনেকে সেই থাকে উম লেবাৰ ল এদভাইট অ তাত লেবাৰ ল এডভাইজাৰ বুলি এটা ইউটিউব চেনেল আছে তাত দি থাকে ন মাজে মাজে তাত চাওঁ সিহঁতে কৈ দিলে কেনেকা কি কৰিব লাগে বুজি বুজাই দিয়ে সিহঁতে
ময়ো চাব লাগিব ৰ তেনেকৈ বহুতো বস্তু চাব পাৰিম গম পাম
অ চাব পাৰিবা তুমি অ
সেইটোৱে আৰু মই সুধি আছো কনটেন্ট ক্ৰিয়েচনটো কৰিম বুলি ভাবি আছো মই লগে লগে এটো কটেন্ট ক্ৰিয়েচনত কেনেকুৱা কি কি ল'লে ভাল তোমাৰ ধৰা কিবা শিক্ষকৰ এতিয়া বিষয়ে আছে তাৰপিছত তোমাৰ গেমিঙৰ বিষয়েও আছে তাৰপিছত তোমাৰ কিবা ফান এক্টিভিটি বিষয়ো আছে তাৰপিছত তোমাৰ কিবা এক্সপেৰিমেণ্টেল বিষয়েও আছে তেনেকা কি ললে বেছি মানে আমাৰ ভিৱাছ আহিব আৰু
দৰ্শক আহিব চাবলৈ
বৰ্তমানতো গেমিং তো গেমিং মতে মান তোমাৰ হেৰি আছে কেৰিয়াৰটো বেছি ভাল আছে কিন্তু সেইটো তোমাৰ সেই নহয় চেষ্টানেবোল নহয় মানে কি লং টাইমত যে তোমাৰ থাক থাকিব দীৰ্ঘদিনৰ কাৰণে এই যে তাত তুমি এটা লাভ পাই থাকিবা সেই টো ক'ব নোৱাৰি কিন্তু তোমাৰ এনেইতো যিটো থাকে গেমিংত ঠিকে আছে আৰু
গেমিংত তেনেকুৱা কি গেমিং কৰিলে ভাল হয়
বৰ্তমানতো তোমাৰ বি জি এম আই চলি আছে কাৰণ তোমাৰ বাকী পিচি গেমবোৰ মানুহে নাচায় ফ্ৰী ফায়াৰ তেনেকে সৰু ছোৱালীৰ ল'ৰা ছোৱালীবোৰ চাই, আজিকালি সৰু ল'ৰা ছোৱালীবোৰে নাচায় নোচোৱা হৈছে
উম আৰু কিবা চ আৰু সৰ্ত বলেও ভাল ন সৰণ সৰসত্ব কিবা মান অকমান কিবা চেকেণ্ডহে থাকে আৰু কিবা পইচা থাকে বেছি পায় নেকি যাতে
বেছি নাজানো সেইটো নাজানো মই বেছি পাই চাগে
তে সেইটো ভালচোন কৰাটো
তাত পাৰা তাত পাৰা ঠিকে আছে তাতো পাই অসুবিধা নাই তাত অ
কোনটো লেপটপৰ পৰা ইডিটিং কৰিলে ভাল হ'ব পাৰিবা নেকি
কি কৈছা
লেপটপ কোনটোৰ পৰা ইডিটিং কৰিলে ভাল হয় সেইবোৰ বস্তু
লেপটপ কি কৈছা
মানে আমি মই লেপটপ লব কথা ভাবি আছিলো লেপটপ লাগিব ন এইবোৰ কামটো কৰাৰ কাৰণে ত' সেইবোৰ কামটো কোৱাৰ কাৰণে কোনটো কম্পানী তোমাৰ লেপটপটো ভাল হয় জানিব তোমাৰ এচ পি ডেল লাভা লিভ তেনেকুৱাকে বহুতো লেপ টপ আছে কোনটো ল'লে ভাল হয়?
সেইটো বাৰু লেপটপ নোপোৱা নাই কিন্তু তুমি ললে আছুচৰ ল'ব পাৰা। আছুচৰ লেপ টপ থিকেই আৰু কম দামত ভাল সিহঁতে মানে ফেচেলেটিচ দিয়ে। সুবিধাবোৰ সিহঁত দি থাকে ফিচাৰ্চ থাকে যিবোৰত
কি আছে তুমি এইবোৰ বস্তু ভালদৰে জনাইছোন তুমি কন্টেনক্ৰিয়েচন কৰা নেকি তেনেকুৱাকে?
নাই নকৰো তেনেকে মই এনে গম পাওঁ এইবোৰ মোবাইলত যিহেতু আহি থাকে আজিকালি ৰিলচ চালে আতায় বস্তু গমেই পোৱা যায়, দিয়ে থাকে।
ঠিকে আছে দিয়া তোমাৰ পৰা এইবোৰ বস্তু জানি কেনে ভালেই লাগিল দিয়া।
ঠিক আছে দিয়া ঠিক আছে।
উম।